ফুৰিছ
অ শুনিছোঁ
অ
মই আজি তোমালোকৰ আত্মবিশ্বাস বিষয়টোৰ ওপৰত কথা পম ঠিক কথা
হ ঠিক আছে বাৰু। এইটোতো বহুত ভালেই কথা হম হুম
আত্মবিশ্বাস হৈছে নিজৰ সামৰ্থ হয়নে
হয় হয় হয় নিজৰ সামৰ্থ হয়।
লোক কথা আৰু সি সিদ্ধান্তৰ ওপৰত ৰখা এক অতুল ইচ্ছা মানে।
ম হ'বোলে আত্মবিশ্বাসটো তোমাৰ লাগিবই ন উম।
মানে ই কেৱল এটা ধাৰণাই নহ ই হৈছে নিজৰ জীৱনক নিয়ন্ত্ৰণ কৰাৰ শ ইতয়ালি মানসিক অৱস্থা।
উম হম।
যেনে আত্মবিশ্বাসোৱা যেনে হতা মোৰ সব এই ক্ষ্ৰ আত্মবিশ্বাসে হয় যেনে আত্মবিশ্বাস লোকে। কোনো কঠিন কামক এক প্ৰত্যাহ্বান হিচাপে লয় ভয় হচাপে নহয় হয় ন।
উম হা হ আত্মবিশ্বাস থাকিলে তুমি যিকোনো কামেই কৰিব পাৰিবা।
হয় হয়।
সেইটো নিজৰ ওপৰত তোমাৰ এইটো দৃ়বি্বাস থাকিব লাগিব আত্মবিশ্বাস।
যে নিজৰ। ওপৰত বিশ্বাস থাকখিলে মানে কঠিন সিদ্ধান্ত ল'ব পৰা যায়।
হুম হুম।
আৰু মানসিক দৃঢ়তাও বাঢ়ে মানে ব্যৰ্থতাৰ পাছতো আকৌ নতুন। নতুন উদ্যমেৰে আৰম্ভ কৰাৰ শক্তি যোগায়।
হুম আৰু লগতে মানে কি হয় মানে যি তোমাৰ যিকোনো কাম থাকিব সেইটো কেতিয়াও। ম মানে মানে নোৱাৰো বুলি নহয় সদায় পাৰিম বুলি ভাবিলে তেতিয়া। মনৰ তোমাৰ বি এটা মনত শক্তি এটা বৃদ্ধি হয় ন তেতিয়া তোমাৰ। তোমাৰ অ মানে ঠিক হয় মানে আত্মবিশ্বাস টো বাঢ়ি। ম মনৰ অ মনৰ মানে শক্তি বাঢ়িলে কি তোমাৰ আত্মবিশ্বাসতটো বাঢ়ি যায়। তেতিয়া তোমাৰ কামটোত তোমাৰ বেছি এটা ফকাছ হৈ মানে ইচ্ছা জাগি যায় ন। মানে কৰিম মানে আৰু হ'বই আৰু তেতিয়া হৈ যায় আৰু
যেনে আত্মবিশ্বাস কেনেকৈ বৃদ্ধি অহ কৰিব পাৰো আৰু যেনে নিজৰ নিজকে জানিব। জানিব পাৰো।
যেনেকে নিজৰ শক্তিশালী দিশ আৰু দুৰ্বলতাসমূহ চিনাক্ত কৰিকিনে। শক্তিশালী দিশবোৰক আৰু উন্নত কৰিবলৈ চেষ্টা কৰি কেনে
উম
তেনেকে সৰু লক্ষ্য নিৰ্ধাৰণ কৰি।
মানে একেবাৰে ডাঙৰ লক্ষ্য লোৱাতকৈ সৰু সৰু লক্ষ্য লৈ সেইবোৰ সম্পূৰ্ণ কৰিব লাগে। এতিয়া প্ৰতিটো সৰু সফলতাই আপোনাৰ আত্মবিশ্বাস দুগুণ কৰি তুলিব।
হুম হুম। প্ৰথমতে তোমাৰ সৰু বিলাকে সৰুৰ পৰা আৰম্ভ কৰিব লাগে ন।
উম হয়।
উম আৰু তোমাৰ আত্মবিশ্বাস বৰাবলৈ। আমি মানে সদায় তোমাৰ ভালকে শৃংখলাবদ্ধ ও আমি এইটো মানে জীৱনত। চাব লাগিব আৰু সদায় মানে ইতিবাচক মানুহৰ মানে সংগ ল'ব লাগে।
হয়। যেনেকে নিজৰ সৈতে কথা পাতোতে ইতিবাচক শব্দ ব্যৱহাৰ কৰিব লাগে। যেনে মই নোৱাৰিম বুলি কোৱাৰ পৰিৱৰ্তে - মই কেনকা পাৰিম সেইটোৱে চিন্তা কৰিব লাগে।
উম হুম। তাকে।
যেনে যিকোনো কাম কৰাৰ আগতে অ কোৱা
মানে কি প্ৰথমতে তোমাৰ তুমি যেতিয়া সৰু সৰু বিলাক মানে সৰু সৰু যেতিয়া সফলতাবোৰ তুমি আ মানে যেতিয়া তোমাৰ বাৰী যাব ন তেতিয়া তোমাৰ কি হব আত্মবিশ্বাসটো আৰু বাৰিব আৰু তেতিয়া তোমাৰ ডাঙৰ লক্ষ্য আৰু তোমাৰ মানে পূৰণ কৰাৰ কাৰণে আৰু তোমাৰ মানে অ মনত তোমাৰ এটা হেৰি আহিব মানে উৎসাহ এটা আহিব
হয় হয় যেনেকে যিকোনো কাম কৰাৰ আগত যদি প্ৰস্তুতি ভাল হয় তেন্তে মানে স্বাভাৱিকভাৱে আত্মবিশ্বাস বৃদ্ধি পায়
হম হম আৰু তোমাৰ পৃথিৱীততো বহুত এনেকুৱা ব্যক্তি আছে যি তোমাৰ মানে বহুত বাধা আৰু তোমাৰ ব্যৰ্থতাৰ সন্মুখীন হৈ তেওঁলোকে মানে আত্মবিশ্বাস হেৰুওৱা নাই তেনেকুৱাতো বহুত ধৰণৰ মানুহ আছে তেনেকুৱা তেওঁলোকক চাইও তুমি মানে এ এইটো আগবাঢ়িব পাৰা মানে আমি আগবাঢ়িব পাৰো
হয় হয়
মানে আত্মবিশ্বাস মানে এইটো নহয় যে আমি কেতিয়াও মানে ভুল কৰিব নোৱাৰো মানে আত্মবিশ্বাস মানে হ'ল ভুল হ'লেও সেই ভুলৰ পৰা শিকি আকৌ আগবাঢ়ি যোৱাৰ হাহখ ৰখা
উম আৰু মানে কি হৈছে কেতিয়াও মানে আনৰ লগত মানে নিজৰ এইটো উন্নতিটো বা কিবা ধৰা ভাল বেয়া কিন্তু এইটো মানে এ গুৰুত্ব দিব নালাগে এ
হয় মানে এইটোও হয় কিছুমানানে ভাবে কি আত্মবিশ্বাস মানে অহংকাৰ বুলি ভাবে
হম হুম
মানে আত্মবিশ্বাসে নিজৰ ওপৰত থকা বিশ্বাস জ্ঞানক সন্মান কৰিব লাগিব অহংকাৰ হৈছে নিজৰ আন আনতকৈ শ্ৰেষ্ঠ বুলি ভবাৰ এটা মানসিকতা আহে মানুহক সমাজৰ পৰা আঁতৰ কৰি ৰাখে
উম আৰু আত্মবিশ্বাস মানেটোতো অহংকাৰ কেতিয়াও নহয় হা সেইটো তোমাৰ কি আ হৈছে নিজৰ মানে নিজৰ ওপৰত মানে বিশ্বাস ৰাখি আগবাঢ়ি যোৱাটোৱে হৈছে তোমাৰ আত্মবিশ্বাস
হয়
সেইটোৱে
মানে সহজ ভাষাত কবলৈ গ'লে মানে আত্মবিশ্বাসী লোকে মানে মই এইটো কামটো কৰিব পাৰিম আনহাতে অহংকাৰী লোকে ভাবে কি এই কামটো কেৱল মই কৰিব পাৰিম
হম হুম আৰু মানে আৰু অহংকাৰ আহিলেই তেওঁ সেইটো আৰু আত্মবিশ্বাস হৈ নাথাকে আৰু যে অকল সেইটো মইে পাৰি মোৰ বাহিৰে আৰু কোনোৱে নোৱাৰে
হয় যেনে কব পালে শৰীৰৰ ভাষা মানে বডি লেংগুৱেজ বুলি কয়
হম হুম হুম
আমি কেনেকৈ থিয় হওঁ বা কথা পাতো তাৰ ওপৰতো অৱস্থা মানে পুণ থিয় হোৱা কাণ্ড দুখন পোন কৰি আত্মবিশ্বাস সেইটো এটা আত্মবিশ্বাস
উম
আৰু কথা পাতোতে কাৰোবাৰ চু সকললৈ চাই কথা কোৱাাতটো সাহস লক্ষণ আৰু সিৰে স্থিৰ কথা ক'ব লাগে মানে স্থিৰ গম্ভীৰ কৰি কথা ক'ব লাগে খৰ কয় কথা নকয় বুজি লৈ শান্তভাৱে কথা কলে মানুহে আপোনাক অধিক গুৰুত্ব দিব মানে
হা হয় এইটোতো হয়ে বাৰু সদায়ে মানুহক কথা কলে ধিৰ স্থিৰে কথা কব লাগে
যেনেকে আত্মবিশ্বাস থকা মানুহে আকৌ
উম হম আৰু আত্মবিশ্বাস বঢ়োৱাৰ মানে তোমাৰ চবতকে মানে শ্ৰেষ্ঠ উপায় হৈছে তোমাৰ অনুশীলন কৰা অনুশীলন কৰিলেও তেতিয়া তোমাৰ আত্মবিশ্বাস মানে ব পাব পাৰি যিমানে আমি মানে ধৰা অভ্যাস কৰিম সিমানে আমাৰ আত্মবিশ্বাসটো বাঢ়িব
হয় হয় যেনে আত্মবিশ্বাস থকা মানুহে বিফলতাক মানে এটা শেষ হিচাপে নাপাতে মানে তেওঁলোকে বিফলতা মই এইটো কামটো বিফল হ'লো তাৰ অৰ্থ হ'ল মই এই পদ্ধতিবোৰ কৰিব নোৱাৰোঁ এতিয়া মই আন কি নতুন উপায় ল'ব পাৰো সেইটোৱে ভাবিম
আৰু মানে কি বিফলতা তোমাৰ আহিলেও মানে হতাশ হব নালাগে কেতিয়াও মানে সেই যে বিফলতাটো যে হ'ল তাৰ পৰা তুমি আৰু মানে এ কেনেকে তুমি আৰু মানে ভাল কৰিব পাৰি বা তাতে তোমাৰ কি ভুল হ'ল কি ভুল নহল সেইখিনিৰ পৰা তুমি মানে ভালকে আৰু মানে এইটো উ ভালকে মানে পৰিচালনা কৰিব লাগে পৰিচালনা কৰি তাৰপিছত তুমি আকৌ তুমি এইটো চেষ্টা কৰিব লাগে ভালকে
হয় মানে বেথ এটাক মানে অভিজ্ঞতা হিচাপে গ্ৰহণ কৰা হৈছে সম শৰ আচল পৰীক্ষা উ
যেনেকে তোমাৰ একজাম্পল বহুত আছে এনেকে আব্দুল কালাম আব্দুল কালাম যে তোমাৰ আছিলে ৰাষ্ট্ৰপতি তেখেতেতো তোমাৰ কিমান মানে উ কেনেকৈ তুমি তেখেতৰ ষ্টৰি জানা ন
অ ষ্টৰি জানো অলপ চলপ
হা হা তেখেতেতো কিমান মানে কষ্ট কৰি আহি সৰুৰ পৰাই তেওঁ মানে কিমান কিমানে পিছলৈ ডাঙৰ এজন তেওঁ চাইণ্টিষ্ট হল পিছত দেশৰ ৰাষ্ট্ৰপতিও হ'ল
হয় মানে আমি কিছুমান অভ্যাস কৰিব পাৰো যেনে আত্মবিশ্বাস বঢ়োৱা বঢ়াবৰ কাৰণে
উম
নতুন কিতাপ শিকিব পাৰো মানে নতুন দক্ষতা আহৰণ কৰিলে নিজৰ ওপৰত বিশ্বাস বাঢ়ে প্ৰতিদিনে আমি আমাৰ ও আমাৰ জীৱনৰ ভাল দিশবোৰৰ বাবে কৃতজ্ঞ ই মানে মনটোক ইতিবাচক কৰি ৰাখে
উম
মানে আমি যিসকল মানুহৰ সৈতে কথা কও তেওঁলোকেও যদি উৎসাহিত কৰে তেন্তে আমাৰ আত্মবিশ্বাসো বাঢ়ে
উম সেইকাৰণেতো তোমাৰ ইতিবাচক মানুহৰ লগত থাকিব লাগে বুলি যে কয় সেইকাৰণে তুমি ইতিবাচক মানুহৰ লগত থাকিবা তেওঁলোকে কথাবোৰ তোমাৰ ইতিবাচক কব আৰু তোমাক মানে মানে মানে ভালতো ফালে তোমাক মানে উৎসাহ দি থাকিব
হয় মানে নেতিবাচক মানুহৰ পৰা আঁতৰি থাকিলেহে প্ৰকাৰৰ এক প্ৰকাৰৰ
হুম হুম হুম আৰু আত্মবিশ্বাস তোমাৰ কেৱল পঢ়া শুনাতে নহয় তোমাৰ সকলো ক্ষেত্ৰতে তোমাৰ খেল ধেমালি তাৰপিছত তোমাৰ আমাৰ এ যেতিয়া আমি দৈনন্দিন জীৱনতো আমাৰ ডেইলি যিটো আমাৰ জীৱনৰ আমাৰ বহুত কিছুমান থাকে ন ত সেইবিলাক ক্ষেত্ৰতটো আমি মানে সফলতা মানে লাভ কৰিব পাৰো।
হয় মানে আত্মবিশ্বাস মানে কোনো নিৰ্দিষ্ট দিনত লাভ কৰা বস্তু নহয় মানে মানে এক সময়ত মানে আত্মবিশ্বাস আমি পাব নোৱাৰো।
উম
অলপ সময় লাগে।
উম সময় লাগে তোমাৰ আৰু মানে সেইটো তোমাৰ উ নিজৰ বিশ্বাসটো ৰাখি পেলাই কৰি যাব লাগিব যে তুমি বিফল হলা বুলি কে যে তুমি ভাঙি পৰিবা তোমাৰ একো মানে ধৰা উম আত্মবিশ্বাস নোহাৱাই হৈ গ'ল তেনেকে নহয় তুমি বিফল হৈছা তুমি সেইটো তুমি আকৌ তুমি পৰিচালনা কৰা ভালকে যিটোত মই বিফল হলেও ইয়াতে মোৰ কি কি ভুল হৈ গল বা মোৰ কি কি বস্তু ৰৈ গ'ল
হয়
গোটেইখিনি চাই তাৰ পাছত তুমি এইটো কৰিব লাগিব ন
হয় মানে শুনাৰ অভ্যাস কৰিব লাগে মানে বিলাকক মানে মানে মানুহে ভাবে হয়
উম
মানে বহুতে ভাবে কি? ভাল বক্তা হোৱাকে আত্মবিশ্বাসৰ লক্ষণ। কিন্তু প্ৰকৃততে মানে এজন। ভাল শুনো শুনাটোহে মানে আত্মবিশ্বাসৰ লক্ষণ এইটো। মানে কাৰোবাৰ কথা মনোযোগেৰেও শুনিলা আমি বিষয় বস্তুটো লৰে বুজিব পাৰিম।
হম
তেতিয়া আমাৰ উত্তৰটো সঠিকভাৱে শক্তিশালী হ'ব।
হম থিকেই। আৰু তোমাৰ হেৰি হয় ন? অ সৰু সৰু যে যিবিলাক তোমাৰ মানে সফলতাবোৰ যে হয় আমাৰ জীৱনত ধৰা ত সেইবিলাকক কিয় কিছুমানে তোমাৰ মানে গুৰুত্ব নিদিয়ে। ত সেইবোৰো মানে গুৰুত্ব দিব লাগে। মানে সৰু সৰু পৰা তুমি কৰি কৰি গৈ তেতিয়াহে তোমাৰ ডাঙৰ মানে কৰিবলে তোমাৰ আ মানে হেৰি হব উৎসাহ আহিব ন আৰু সেইটো তোমাৰ হবই হব। তেনেকুৱা ধৰণৰ।
দিয়া তে তেনেহলে ভাল লাগিল কথা পাতি।
হ হ মোৰো ভাল লাগিল।
অহ আৰু পিছত কথা পাতিম।
ঠিক আছে দিয়া বাৰু আকৌ লগ পাম আৰু ন। ধন্যবাদ।